হেল্ল', হয় নৰেন দা কওক?
হয়, কি কৰিছে?
ঘৰতে আছো, বাহিৰত যিহেতু অলপ ঠাণ্ডা, অ' কি ঠাণ্ডা পৰিছে অলপ বাহিৰত। গছৰ তলতে অলপ মানে বিশ্ৰাম লৈছোঁ।
হয়, আচলতে ইমান বেছি গৰম পৰিছি মানে আপোনাৰ থাকিব নোৱাৰা হৈছোঁ।
হয় হয়, বাকী খোৱা বোৱা কৰিলা?
হয় খোৱা বোৱা কৰিলো। আপুনি অকনমান অসমীয়াত কথাখিনি ক'ব কিয়নো আকৌ যদি ইমান বেছি ভাও দেখুৱাই, গতিকে ফটককে অসমীয়া ভাষা নহয় বুলি কৈ দিব যে।
হয় হয় হয় গম পাইছো। অসমীয়াতে কৈ আছো মই যিহেতু আমি অসমৰ মানে অসমতে জন্মগ্ৰহণ কৰা অসমৰে লোক আমি।
অঁ' সেইকাৰণে অসমীয়াহে ক'ম আৰু আপুনি ভাত চাত খালে ন, ভাত খালে?
হয় হয়, ভাত পানী খালোঁ, ভাত পানী খাই বৈ আপোনাৰ অকনমান জোৰাবলৈ বুলি সেই লৈছিলো। তেনেকুৱাঁতে আকৌ আপোনাৰ বিদ্যুত টো কৰ্তন কৰি দিলে।
হয় হয় হয় আৰু এই বিদ্যুতৰ এনেকুৱা সমস্যা মানে মই আপোনাক কি বুলি ক'ম। ইমান সমস্যা দেখুৱাইছে মানে থাকিব পৰা নাই সাধাৰণ মানুহ।
হয় হয় আৰু মানে মই কথা এটা গম পালোঁ। আপুনি যিহেতু আপুনি মাল্টি টেলেন্টেড মানুহ আপুনি। বহু গুণসম্পন্ন বক্তি। আপুনি ইমান মানে কাম জানে, আপোনাক উস্তাদ মেনিচন বুলিও জনা যায়। যিটো মই আপোনাক সেই চত মানে মই আপোনাক ব্যৱহিত কৰিছিলো।
হয় হয় হয় হয়।
হয়, আপুনি দামোদৰ দাৰ মানে আমাৰ এই দামোদৰ যে প্ৰধান কি আছিলে প্ৰধান শি শিক্ষক এই হেৰিয়াৰ হাইস্কুলৰ। তেখেতৰ আপুনি মিমিক্ৰী, মিমিক্ৰী বৰ ধুনীয়াঁ কে কৰে। নহয় নে?
হয় হয় হয়, কৰো কৰো কৰো, তেখেতৰ মই মানে তেখেতৰ মই যিটো কথা কোৱাৰ মানে যোনটো তেওঁ ধৰণ বা যোনটো তেখেতৰ মাত তেনেকুৱা সম্পূৰ্ণৰূপে মই কৰিবলৈ চেষ্টা কৰো। আগতেও মই বহুতখিনি কৰিছোঁ তেখেতৰ নিচিনা অভিনয়।
হয় হয়, তেখেতৰ লেখিয়া অভিনয় কৰি আপুনি খুব ভাল পায়। যিহেতু তেখেতে ৰুদ্ৰমূৰ্তি ধৰোতেনে আপোনাৰ যেনেকে মানে হেৰি হৈ আহে।
হয় হয়। অহ' মানে হয়, যেতিয়া মই ধৰক আপোনাৰ অহ' উচ্চ শিক্ষা পঢ়ি আছিলোঁ মানে আপোনাৰ আমাৰ তেখেতৰ স্কুলতে। তেখেতৰ মানে এনেকে এখন সভাত মানে মই ধৰক অলপ মানে ধেমেলীয়া কিছুমান কায্যকৰি আছিলোঁ আৰু নিজৰ কায্যতে মানে নিজেই মই মানে কি হয় আহ' মানে অলপ ধৰক যেনে যিহেতু জানে মই মানুহটো অলপ খতাখু আছিলোঁ এটা সময়ত। এতিয়াও একেই বাৰু। হেলেও মানে, আহিছে, অঁ।
আপুনি হেনো এবাৰ গোটেই স্কুলৰ গোটেই মানে যিমানখিনি চাইকেল আছিল
হয় হয়, আপুনি মোৰ বদনাম গোৱাটো অকনো মা মানে, আপুনি মানে মোৰ বদনাম গাবলৈ পালে মানে অকনো মোখ জপাবলৈ মন নকৰে, মই সেইকাৰণে অতীতৰ গতিকে দুখিত।
নহয় নহয়, আচলতে মই আপোনাৰ বদনাম গাবলৈ যোৱা নাই। মানে আপুনি ইমান বু গুণ সম্পন্ন এজন ব্যক্তি যিহেতু, মই আপোনাৰ সেই মহান মহান গুণসমূহৰ কথ কথাই কৈছোঁ। যিহেতু বন বন্তি ভণ্টি যোনজনী বাইদেউ আছিল মানে, শিক্ষয়িত্ৰী কৰে, শিক্ষকতা কৰে হেৰিয়াত। আপোনাৰ কি বুলি কয়, এই স্কুল খনত এই বিদ্যালয় খনত বা সেই ধৰক তেখেতলে সকলোৱে ভয় কৰে, তেখেতক বাঘ বুলি জনা যায়। আপুনি তেনে এজন যদি শিক্ষয়িত্ৰী আপুনি পাম্প খুলি দিছিল স্কুটিৰ, গতিকে সেইটো এটা তি দুঃসাহসিক ঘটনা বুলি ক'ব লাগিব।
হয় হয় হয় হয় হয় হয় হয় আৰু মই মানে তেনেকুৱা বহুতো কিছুমান কাৰ্য কৰি থৈছো। আহ যিহেতু, আহ সৰু আছিলো সৰুতে হয়তো কিছুমান নজনাকে কৰিছিলোঁ, আৰু বিশেষকে নজনাতকে বেছি মই মানে জনা শুনা ভুল কিছুমান বেছি কৰিছিলো, মানে কৰো বুলিয়ে ক কৰিছিলো। যিহেতু মোৰ অলপ অঘাইতং বুলি মোক জনা যায় বা উৎপতিয়া মোক খটা খুৰ বুলিও জনা যায়, এনেকুৱা বহুত তাৰ মানে ন নামেৰে মোক নামাকৰণ কৰিছিলে আৰু স্কুলৰ মানে বিদ্যালয়ত তেনেকে। আৰু ভাইটি মাষ্টৰ কথাটো আপুনি জানেই।
হয় হয়, তেখেতক মানে আচলতে কি বুলি কয় অ' চাপোজ বুলি কোৱা হয় তেখেতে অকনমান মানে কামোৰটো বেছিকৈ দিয়ে। স্কুলত মানে আগতে বিদ্যালয়ত আপুনি তেওঁৰ ওপত্ৰৱত থাকিব নোৱাৰি। উম! তেখেতে মানে ইমান কামোৰ দিয়ে পঢ়াওঁতেনে হওক। আপোনাৰ দুঘণ্টা দুঘণ্টা সময় আপোনাৰ এটা ক্লাছ কৰি দিয়ে আমিও অশান্তি পাওঁ। গতিকে এনে কিছুমান কাম কৰিব নোৱাৰে, এনে কিছুমান কামৰ পৰা বিৰত থকাটো ভাল।
হয় হয়, আৰু মানে আগতে ধৰক বিদ বিদ্যালয় যেতিয়া বিদ্যালয় যেতিয়া মানে ছুটি দিয়া হয় বিদ্যালয় সকলো সকলো ছাত্ৰ-ছাত্ৰী ঘৰলৈ আহিবলৈ পায়, কিন্তু আমাৰ যোনটো মানে আমাৰ শ্ৰেণীৰ কোঠা থাকে সেই শ্ৰেণীৰ মানে কোনো ছাত্ৰ-ছাত্ৰীক তেখেতে এৰি নিদিয়ে একদম আগৰ পৰা। কৰিলৈকে মানে তেখেতে পঢ়োৱাই যি মানে এ অলপ মানে মানসিক ভাৱেও অলপ চাপ দিয়ে। সেইটো মই ভাবো সেইটো উচিত নহয় কোনো কাহানিও, আৰু সেয়া আমি ভোগ কৰি আহিছোঁ এটা সময়ত।
হয় হয়। আহ, তেওঁ মানে ছুটি দিয়া সময়কণত তেওঁ বেছিকৈহে অকমান যেন পঢ়াব। যেন তেওঁ আমাক আৰু লগেই নাপাব সেইদিনাই গোটেই খিনি পঢ়োৱাই শেষ কৰি পেলাব। তেনেকুৱা মানে অকনমান আচৰণ কৰা পৰিলক্ষিত হয়। যিটো মানে একেবাৰে গ্ৰহণযোগ যোগ্য নহয় আৰু বহুত এটা অশান্তিৰ মানে সৃষ্টি হয় তাৰ পাত ফলত। আমি যেতিয়া মানে বেলটো শুনো এতিয়া চুটি দিব বেল মাৰিলে। আমি সকলো ল লৰা-ছোৱালী ঘৰলে আহিবলৈ বিচাৰো হয়। বাট তেওঁ আকৌ কি কৰে, বেছিকৈ মানে লেকচাৰ মাৰিব আৰম্ভ কৰি দিয়ে।
হয় হয় হয় তেতিয়া তেখেতৰ মানে কথা অলপ বেছি হয় ধৰক। পঢ়াৰ ক্ষেত্ৰতে হওক বা বেলেগ ক্ষেত্ৰতে হওক অলপ গুৰুত্ব বেছি হয়। অ' সেইটোৱে আৰু তেখেতৰ তেনেক্ষেত্ৰত মানে আমাৰ বন্তি বাইদেউৱে আমাৰ যি আছিলে মানে গণিত বিভাগৰ মানে আমাৰ বাইদেউ তেখেতেও মানে আমাক বহুতখিনি ধৰণৰ আহ মানে শাস্তি দিছিল যি কি হওঁক, তেখেতৰ এপাত মানে যি আছিল মানে জোখাৰ যিপাত স্কেল বুলি কয় বা আহ তেতিয়া কি বুলি কয় বিশেষ মই নাজানিম। হয়-হয় যেতিয়া মই মানে উৎপাত কৰো, সেইডালৰ যোনটো গধি আছিলে, সেই গধিটোৱে আমাক প্ৰহাৰ কৰিছিল। কিন্তু ভাইতো জনী ক'বলৈ গ'লে বহুত মৰমীয়ালো আছিলে হয়তো কিন্তু তেওঁৰ মৰমতকৈ বেছি মানে তেখেতৰ অলপ মানে খঙাল যোনটো ফালৰ পৰা চাবলৈ যায়, তেনেকুৱা সেই স্বভাৱটো অলপ বেছি আছিলে।
হয়-হয় মানুহৰ মানে ক'বলৈ গ'লে ঢেৰ আচৰণ থাকে, তেখেতৰো মানে তেনেকুৱা আপোনাৰ মৰম কৰিলে কৰে আৰু পিটিলে মানে বহুত আপোনাৰ পিটি দিয়ে, সেইটো মানে শাৰীৰিক নিৰ্যা তন চলাই বৰ বেয়া কথা, খালি তেওঁ মানে আপোনাৰ তেওঁক মোৰ দেখি দেখিবলৈ মন নোযোৱা একমাত্ৰ কাৰণটো হ'ল তেখেতৰ চুলিৰ যি আগ তপা সেই মূৰটো, সেই কপালখন সেইয়া মানে মোৰ বিশেষ কৈ আপোনাৰ দেখিবলৈ মন নাযায়, সেই বস্তুটো দেখিলে মানে বৰ খং উঠে ইমান আগ তপা মানুহ
হয়, হয়, হয়, হয় আৰু তেখেতৰ কিছুমান মানে মুখৰ ভাজ ভুজোৰ মানে মোৰ একেবাৰে পছন্দ হোৱা নাছিলে এটা সময়ত যিহেতু তেখেতৰ মুখৰ বহুত ভাজ ভুজ কৰি পেলাই যে কিনো মানে কৰে মই সেইবোৰ একো মানে ধৰিব পৰা নোৱাৰিলোঁ। আৰু অ' তেনেকুৱা ধৰণৰ বহুত আছে আপুনি হয়তো জানে, আহ আমাৰ আছিলে নিজৰা বুলি এজনী বাইদেউ। আহ যোন কেইটা মানে চেনীকোঠাত চোকা বা পঢ়াৰ ক্ষেত্ৰত অলপ মানে বেছি গুৰুত্ব দিয়া ল'ৰা-ছোৱালী তেখেত অ' হয়। পঢ়া লৰা-ছোৱালী কেইটাকো মানে তেখেতে বহুত বেছি গুৰুত্ব দিয়ে আৰু নোৱাৰা বিলাক তেওঁ বুজাবলৈ নাচাই, সদায় মানে মাৰ ধৰ কৰিছিল বা পিটিছিল তেনেকুৱা ধৰণৰ কিছুমান কায যিটো তেওঁ লিপ্ত হৈছিল।
হয়-হয় মই জনামতে মানে মই যেতিয়া তাত পঢ়ি আছিলোঁ, তেখেতে মোকো বহুত মৰম কৰে এনেদৰে আহি পেলাই হাত ফুৱাই মোক মৰম কৰে। তাৰ লগতে মোৰ খবৰ-খাতিও বৰ্তমান সময়ো লৈ থাকে। গতিকে তেওঁৰ বিষয়ে মই বৰ বেয়াকৈ মানে নকওঁ যদিও তেখেত মানে পঢ়াই-শুনাই, পঢ়ুৱাই মেলা ইমান অ' মানে ভাল নাছিল, ইমান সফল নাছিল। তেখেতে মানে এতিয়া বৰ্তমান আহ কোনো শ্ৰেণীকে তেওঁ নপঢ়ুৱাই। তেখেত এনেই বহি-বহি দৰমহা খাইহে আছে। এই বিষয়েও বৰ মানে আলোচনা কৰিবলৈও মন নাই, যিহেতু আজিকালি আপোনাৰ জানেই আমি যি উপাৰ্জন কৰোঁ, সেই উপাৰ্জন কৰা সেই থলীটোৰ ভাও অলপমান বেছিয়ে বাঢ়ি গৈছে।
হয়, হয়, হয় আগতকে ধৰক আজি আজিকালি কিছুমান কাৰণত এনে অযথা কিছুমান কাৰণত মানে আমাৰ বাধা প্ৰদান কৰে, ধৰক আমি দিনটোত যিমান কষ্ট কৰোঁ, হয়তো তেনেকুৱা ধৰণৰ কষ্টৰ ফল আমাক নিদিয়ে। অলপ দেৰি আগতে চাবলে গ'লে মোৰ ভাতৃ আৰু এনেকে মই মানে অলপ, এনেকুৱা ক্ষেত্ৰত অলপ আহ মানে আমাৰ যি কৰ্মৰ ক্ষেত্ৰত মানে আমি অলপ লাগিছিলোঁ কিন্তু আমাক মানে তাত বাধা প্ৰদান কৰিলে, যিহেতু আমি অলপ দেৰি পিছত হয়, সেই দেখিলোঁ যে কামৰ যিটো স্থিতি সেইটো বাধা প্ৰদান কৰা হৈছে।
হয়, হয়।
আৰু কিছুমান এনেকুৱা কাৰণ হৈছে মানে হয়, হয়, হয়।
হয় আচলতে তেনেবোৰ দেখিলে মানে আপোনাৰ। অকণমান খং উঠি আহে অকণমান উত্তপ্ত হৈ উঠো কিয়নো ইমান গৰম পৰিছে। ইমান গৰমত ইমান কষ্টকে তেজ পানী কৰি আমি কৰ্মস্থলী আমি কৰ্ম কৰিছোঁ। কিন্তু সেই কৰ্মৰ যদি আমি প্ৰকৃত মূল্য নাপাওঁ যেতিয়া চাওঁ যে। শূন্য টকা লাভ কৰিছোঁ তেতিয়া মানে বহুত দুখ লাগে মন অন্তৰত।
হয় হয় হয় আপোনাৰ কথা খিনি মই ধৰিব পাৰিছোঁ যিহেতু। মানে আমি যিহেতু জানেই ৰাতিপুৱা মানে শুই উঠা প। আহ ৰাতি আমি এক দুই মান বজালৈকে মানে আমি অলপ এইবিলাকতে ব্যস্ত থাকো যিহেতু আমাক। আহ অলপ আৰ্থিকভাৱে আমি অলপ সকলোবোৰ দূৰ। বল আৰু আমি অলপ আগুৱাই যাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। কিন্তু হয়তো সিমান কষ্ট কৰি আমি হয়তো সিমানতো দুখত আমি ফলাফল। পোৱা নাই মানুহে কৈ গৈছে যে ধৈৰ্য্য ফল সদায় মিঠা। কিন্তু আমি কাৰ্যটো কৰাৰ পিছত আমি ধৈৰ্য্য লও ধৈ ধৈৰ্য্য ধৰো বহুত সময়লেকে। পিছত যেতিয়া হয়তো দেখোঁ যেতিয়া যে আমাৰ বিফল হৈছে সেই কাৰ্যভাগ আমি অতিকে মানে দু।
তিতাহে অনুভৱ কৰোঁ তিতাহে অনুভৱ কৰোঁ আচলতে ধৈৰ্য্য ফল মিঠা নহয় তিতা হ'লগে। ইমান দেৰি আপুনি ধৈৰ্য্য ধৰি ধৰি। ইমান এক দুই মিনিটৰ মূৰে মূৰে আপুনি যেতিয়া নিজৰ স্মাৰ্টফোনটো হাতত। লৈ আপুনি চাই যে কৰ্মস্থলীৰ। অহ বাৰ্তা কি আপুনি কি লাভ কৰিছে সেই কৰ্মৰ আহ কৰ্মৰ বিপৰীতত। তেতিয়া আপুনি যেতিয়া চাই যে আপোনাৰ কথোপকথনৰ মানে কোনো মূল্য নাইকীয়া হ'ল। তেতিয়া মানে অকনমান মনতো দূষিত হৈ যায়।
হয়, হয়, হয়, হয় এনেকুৱা কিছুমানে কথা মানে আহি পৰে হয় হয়। হয় কওঁক কওঁক আপুনিও কিবা এটা ক'বলে লৈছিলে।
হয় হয় মানে মই শুনিছিলোঁ আপোনাৰ বোলে ভাতৃ আজি। অতি সোনকালে ইমান এটা টিকা ফটা ৰ'দতে বোলে কৰ্ম ক্ষেত্ৰলৈ বুলি আগবাঢ়িল ৰনক। ক্ষেত্ৰলৈ কিন্তু গৈয়ো মানে। তেখেত বেছি লাভৱান হোৱা নাই কিয়নো অকনমান চাৰ্ভাৰটো। সমস্যা দি আছে চাৰ্ভাৰটোৱে।
হয় হয় আৰু মানে আজি চাবলৈ গ'লে মানে তেখেতে অথনিতে। মানে যি দুপৰীয়াৰ আহাৰ আছিলে সেই আহাৰ গ্ৰহণ কৰি তেওঁ নিজৰ বন্ধু বাৰৰ্গৱৰ লগত মানে অকল। তাৰ কিছুমান কথা মানে আলোচনা কৰিবলৈ বুলি গৈছে। আৰু মানে তেখেত লোকে এটা গছৰ ওপৰতে মানে এনেকে। ঘৰসদৃশ মানে গৃহ সদৃশ এটা বনাইছে আৰু তাতে মানে তেখেতলোকে। যি ভৰ দুপৰীয়া ৰ'দ তাতে অলপ মানে বতাহ লৈ পেলাই তাতে অলপ সময়। অতিবাহিত কৰে। আৰু তেখেতে হয়তো তাৰ তালে ওলাই গ'লে হয়তো কোনোবা এদিন তেওঁৰ ব্যৱ। সায়ত অলপ লাভৱান হয় বা কেতিয়াবা অকণমান লোকচানো দেখা যায় কিন্তু আজিও। তেনেকে জনামতে আমাৰ ভোলা বৰা আপোনালোকে চিনি পাই চাগে আপুনি। অহ' ভোলা বৰাইও মানে এনেকে আপোনাৰ ধৰক বিজিত দাৰ ল'ৰা জিন্তু আমি। আহ কলা অজগৰৰ ভাইক মানে এ অহ হেৰি। কয় ফেটি সাপ বুলি কয় অ চকৰি ফেটিটো অহ সি তাৰ তাৰ লগ। ত মানে অলপমান যোগাযোগ কৰি পেলাই মানে তেখেত আজি অলপমান। তেওঁ লাভৱান হৈছে বুলি মই গম পাইছো। ঘুনুক ঘানাককে শুনিছো।
হয় হয় হয়। ভো ভোলা বৰাক। তেনেকুৱাই আচলতে তেখেতে নিজৰ স্বাৰ্থৰ বাবে নিজৰ। কাৰণে মানে বেছিকৈ চিন্তা কৰি তেওঁ আগুৱাই যাবলৈ বিচাৰে। আৰু যি আপোনাৰ সৰু ভাতৃ মই শুনা মতে। সি হেনো তেওঁৰ যি বন্ধু বাৰ্গৱ সহপাঠী তেওঁলোকক ঠগ প্ৰবঞ্চনাক। কৰি ব্যৱসায়ত আগবাঢ়ি গৈছে যিহেতু সেইটো এটা অতি দুখ। দুখৰ বিষয়ে। কিয়নো লোকক এনেদৰে ঠগ প্ৰবঞ্চনা কৰি আগবাঢ়ি যাব নালাগে। নিজে যিমান পাৰে কষ্ট কৰি নিজেই মাত। মাটি মানে মাটি কপালৰ ঘাম মাটিত পেলাই আগবাঢ়ি যাব লাগে।
হয় হয় হয় এই ক্ষেত্ৰত আপুনি সঁচা কথাইে কৈছে কিয়নো মানে বেপাৰত। বা কোনোবা ব্যৱসায় কৰিবলৈ হ'লে দুয়োফালৰ পৰা সমান সহযোগ লাগিব আৰু। সহযোগৰ বিনিময়তেতো আপুনি হয়তো লাভৱান হ'ব পাৰে আপুনি হয়তো ফলপ্ৰসূ হ'ব পাৰে।
হয় হয়।
সেইকাৰণে মই ভাবো লোকৰ লগত এনেকুৱা মানে ঠগ প্ৰবঞ্চনা কৰাটো উচিত নহয়।
হয় হয়। অ' এতিয়া তেওঁ যিহেতু এতিয়া সেই কৰ্মত লিপ্ত হলেই গতিকে আমিও আত। তেওঁক বিচাৰিও সৎ পথলৈ আমিতো আনিব নোৱাঁৰো আৰু আমিতো। আপোনাৰ এনেদৰে অসৎ কাম কৰি আমি। ঠগ প্ৰবঞ্চনা কৰি আমি ব্যৱসায় কেতিয়াও নকৰো। আমি নিজৰ মূৰৰ। ঘাম মাটিত পেলাই সদায় কৰ্ম কৰা ব্যক্তি। কৰ্ম কৰি আমি উচিত ফল ভোগ। মানে ভোগ কেতিয়াবা কৰিব পাওঁ কেতিয়াবা নাপাওঁ। আৰু শুনিছো আপুনি বোলে আজি চুলিত ৰঙা ৰং।